বন্ধু।
অ',
অ', কোৱা, কি কৰিছা?
এ মই এনেই আৰু আগফালে, ব হেৰি খোজৰে মানে অকমান মানে, এনে খোজ কাঢ়ি আছোঁ আৰু। তুমি কি কৰি আছা?
একেই, মইও অকমান আগফালে খোজকাঢ়িয়ে আছোঁ।
অ', ভালেই কৰিছা দিয়া, এই ভাত-পানী খাই পেলাই অকন খোজ কাঢ়িবও লাগে। নহ'লে ভাতবিলাক হজম নহয়। বিয়া, মাত্ৰ তোমাৰ খাই কৰি আহি পেলাই এনেই আগফালে অকমান টহল দিছোঁ আৰু।
অ', মই খোৱাই নাই ৰ'বা। নাই খোৱা, নাই খোৱা, লাইটটো নাই।
অ'।
এ খাবই মন যোৱা নাই।
খাব লাগে আকৌ, ইমান দেৰিলৈকে খোৱা নাই নে।
এ খাম আৰু লাহেকে
খাই কৈ জল্দি শুবা, শুৱা কৰা বিলাক কৰিবা আকৌ। শুৱাটো আমাৰ বহুত
সেইটোৱে বাকী ইণ্টাৰভিউ, কেনেকে চলিছে প্ৰচেছ।
হা, হা।
অ', ইণ্টাৰভিউৰ কাৰণে প্ৰচেছ কেনেকে চলিছে বোলো?
প্ৰচেছটো বাৰু ভালকে চলাই ৰাখিছোঁ, আৰু ধৰা তোমাৰ এতিয়া ব্যৱসায় লগতে চব। কৰিব লাগিবতো। চৰকাৰী, চাকৰি এটাৰ কাৰণে ভাবি আছোঁ অকমান লাগি আছো। এ ডি আৰ ই একজাম দিম বুলি ভাবি আছোঁ, তাৰে তোমাৰ পঢ়া-শুনাৰ যোনটো প্ৰেপাৰেচন কৰিব লাগে, সেইখিনি কৰিছোঁ। বাকী দৌৰা কৰি, দৌৰি আছোঁ বাৰু।
অ', ' ঠিকে আছে, বাকী পুলিচ-চুলিচত এপ্লাই কৰা নাছিলা নেকি?
কৰিছিলোঁ, কৰিছিলোঁ এই আমাৰ ফিল্ডতে, যে অচলীয় ফিল্ড যে।
উম।
ৰাতিপুৱা, ৰাতিপুৱা চাৰে তিনিটামানৰ পৰা দৌৰোঁ হে তাতে।
ৰাম, ৰাম ইমান সোনকালে যোৱা।
অ', চাৰে তিনিটা মানত যাওঁ মানে উঠো। উঠি গৈ মুখ-চোখ ধুই পেলাই, চাৰিটা, চাৰিটা-দহ মানত মই তাত পায়ে যাওঁগে।
অ', মই ফিল্ডত দৌৰি থকা নাই কিন্তু, মই আকৌ ৰাস্তাতে দৌৰি আছোঁ।
অ', ভালে কৈছা দৌৰা, কিন্তু চাবা কিন্তু, দেই ৰাস্তাত দৌৰিলে শিৰৰ এইবিলাক কিবা প্ৰব্লেম হয়, নহয়। জোতা-চোতা পিন্ধি ল'বা তেনেকে।
সেইটো গ'ম পাইছো মানে মই কিয় ৰাস্তাত দৌৰি আছো তোমাৰ মোৰ পাঁচ কিলোমিটাৰটো লাগে বুজিছা।
অ',
মই মানে তোমাৰ পুলিচতকৈ বেছি মই কামাণ্ডৰ কাৰণে মই মানে ভাবি আছো।
অ', চাবা আৰু ঠিকে আছে ভবা হিচাপে কষ্টটো কৰিব লাগিব ন'। এয়া মই যিহেতু যিমান খিনি কষ্ট কৰি আছো বৰ্তমান মই টিমানটা মানে ধৰা পাম বুলি আশা আছে, কাৰণ ধৰা তোমাৰ পৰা দৌৰোৱে চাৰে সাতটা মানলৈকে দৌৰোৱে।
অঁ' ঠিকেই আছে।
তোমাৰ এতিয়া চাৰে চাৰিটা পৰা চাৰে সাতটা লৈকে ধেমালি দৌৰো নেকী?
সেইটোৱে সেইটোৱে। মই
আবেলি আছেই।
আচ্ছা, আচ্ছা। মই তোমাৰ এই পাঁচ পাঁচ কিলোমিটাৰটো মই এই পাচ কিলোমিটাৰতো মাৰি আছো।
অ', হেল্ল' হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
কোৱা কোৱা। অ' তুমি পাঁচ কিলোমিটাৰ ক'ত দৌৰিছা বোলো?
এই ৰাস্তাত ৰাস্তাত তোমাৰ আমাৰ বেছেৰীয়া গোটেই গাঁওখন যে
অ',
এই পাঁচখন মান বেছেৰীয়া ক্ৰচ কৰি পেলাই আহিলে পাঁচ কিলোমিটাৰ এটা হয় ন?
হয় বাৰু সেইটো।
উম' সেইটোতে মাৰি থাক।
দৌৰি থাকা দৌৰি থাকা ভাল কিবা চাকৰি এটা সোমোৱা।
লাগে অ' লাগে আজিৰ যুগত যদি চা পইচা নাই ন' তোমাৰ একো নাই বুইিছা।
সেইটো হয় বাৰু মই এতিয়া এ কি কয় যোনটো মানে লং জাম্প মাৰিব লাগে নহয় তাত।
উম',
লং জাপ চাৰে ষোল্ল মান মাৰিযে দিওঁ মই, এক্সিেলেণ্ট মাৰি আছো বাৰু এতিয়া।
চাৰে ষোল্ল মাৰি আছা ন?
উম, চৈধ্য লাগে নেকি তাত, মই তোমাৰ চাৰে ষোল্ল, সোতৰ মানে মোৰ এনেই গুছি যায়।
নাই এক্সিলেণ্ট তোমাৰ হেৰি হয়, সোতৰ হয়।
অ, সেইটোতো চাৰে ষোল্ল, সোতৰ মোৰ এনেই গুছি যায়। মই ভেকুলী জাম্প মাৰিলেও চৈধ্য পাৰ কৰি দিওঁ। মানে মই পুৰা কষ্ট কৰি আছোঁ তো, পুৰা মানে চলি আছে আৰু মোৰ। যেনেহেন তোমাৰ ধৰা পুলাফছ লাগে, চৈধ্যটা পুলাফছ লাগে। মই ঊনৈশটা, বিশটা মাৰিয়ে থাকোঁ। এটা হাত দিয়ে তেৰটা মাৰো। হেল্ল' তোমাৰ মাতটো শুনা নাই যে?
হেল্ল' মাত এষাৰ দিবা আকৌ ভাইটী হেল্ল'?
হেল্ল'?
অ'।
এ, ৰ'বা নেটৱৰ্কটো প্ৰব্লেম হৈ আছে।
ঠিকে আছে। ঠিকে আছে, এ, আমাৰ এইফালে ওৱাই ভালকে নেটডাল নাপায়েই, টাৱাৰ ডালৰ ওচৰতো মই যে একে টাৱাৰাটো একে তিনি মাইল মান ওপৰলৈ উঠি যাব লাগে, তেতিয়াহে নেটৱৰ্ক আহে কেতিয়াবা।
আচ্ছা, আচ্ছা অ' ময়ো শুনা না, হেৰি যে কি কয়, মই পাঁচ কিলোমিটাৰটো তোমাৰ পাঁচ কিলোমিটাৰটো আমাৰ হেৰি মিনিটত মাৰিব দিয়ে ন? বিশছ মিনিট নে, ওঠৰ মিনিটত মাৰিব দিয়ে নহয়?
অ, অ, অ'।
মই তোমাৰ দশ মিনিটত কমপ্লিট কৰি আছোঁ। এতিয়া কি হয় বা?
এই তোমাৰ চাকৰি লি বা, দশ মিনিটত কমপ্লিট কৰি দিয়া নেকি?
দশ মিনিটত মাৰি আছোঁ।
কমটি দৌৰা নাই তেন্তে, তুমি দৌৰিব নালাগে, দুদিনমান ৰেষ্ট দিয়া হেই।
হেই ৰা কৈছা হেনে নেহ, নেই এইকেইদিন দৌৰি থাকিব লাগিব। মই আঠ মানত মাৰিব চাই আছোঁ।
অহ, বাঃ, ভেৰি এক্সিলেন্ট।
উম।
ময়ো সেইকাৰণে চাই আছোঁ, চেষ্টা, প্ৰচেষ্টা চলাই আছোঁ বাৰু, মই একে তোমাৰ ধৰা কেতিয়াবা কিন্তু মই এনেকুৱাও ভাবোঁ মানে ধৰা, কিমান ফিল্ডত দৌৰিবা?
উম।
এনেকে সেইকাৰণে মানে মই এনেকে কেতিয়াবা দৌৰিলে, আমাৰ এয়া পুখুৰীয়া গাঁৱৰ যে কাঞ্চা দোকান
উম।
এই কাঞ্চা দোকানৰ পৰা দৌৰি একে, মহাভৈৰৱ পৰা এনেকে ঘূৰি আহো কেতিয়াবা।
অ', ভালে। এই নাই ভাল এইটো বহুত ভাল বুজিছা?
উম, আবেলি আবেলি এনেই মানুহে ফুৰিবলৈ যায়। মই দৌৰিয়ে সিহঁতক লগ কৰোগে।
সেইটোৱে বাইকখন লৈ যোৱাতকে সেইটোৱেই, সেইটোৱেই বাইকখন লৈ যোৱাতকে দৌৰি যোৱাটোৱে ভাল।
সেইয়া ইথানেলৰ যি প্ৰব্লেম হৈছে বাইকত কি তেল ভৰাবা? সেই সেইকাৰণে ডাইৰেক্ট মই নিজেই কুঁহিয়া ৰস খাই দৌৰি দিওঁ।
সেইটোৱে, সেইটোৱে। বাকী হেৰি
ব্যৱসায় কেনেকুৱা চলিছে এইটো কোৱা।
ব্যৱসায় ভালেই চলিছে মোৰ, মহাভৈৰৱৰ ওচৰত।
অ', চলি আছে, কিহৰ ব্যৱসায় আছিলে তোমাৰ?
মই তোমাৰ এই, এইটো ফুটপাথত বহাই যে।
ফুটপাথত কি দিয়া? অ'ধুনীয়া।
নাম কি কি আছিলে? তই নাম কি কি আছিলে, হিলিবিলি নেকি?
অ', হিলিবিলি, হিলিবিলি আৰু এখন ৰুক্মণীখন যে
অ', ৰুক্মিণী অ'।
উম, সেইদুখন।
ভালেই কৰিছা, ভালেই কৰিছা দিয়া। যি কি নহওঁক, কিবা এটা নহয় কিবা এটা কৰি থাকিব লাগে। এ, মোৰ এই দুই এদিন, দুই এদিন ব্যৱসায় অকনমান তল পৰি আছে, বৰষুণৰ বতৰতো।
অঁ, কিয় তোমাৰ মাছৰ বেপাৰ নেকি?
এ, নহয়, নহয় ফুচকা, পাপৰ বিলাক সেমেকি যায়। দৰং কলেজৰ মুখতে বহো মানে।
আচ্ছা, আচ্ছা।
পাপৰ বিলাক মানে সেমেকি যায় বুজিছা।
অ', এই কি ক'বা আৰু বৰষুণৰ বতৰত অকণ সেমেকি যায়েই পাপৰ আৰু বস্তুটো
বা সেইকাৰণেতো যি একে অসুবিধা হৈছে নহয় বলচিন একেবাৰে টেপ মাৰি ধৰিব লাগে তেতিয়াহে হাৱা নাযায়। স্কুলৰ প্ৰতি সাত পাখ মান মানুহ বুজিছা
কিহেদি?
বিস্কুল ল'ব
আচ্ছা আচ্ছা।
পাহৰি গলা নেকি ডাঙৰ
আচ্ছা আচ্ছা অ', অ', মনত পৰিছে মনত
এ তুমি যে আগত, তুমি যে আগতে যে এনেকুৱা যে একো পাবা
অ', মই সেই গোটাই - গোটাই ফেক্টৰী এটা খুলিলো নহয়।
বাহ কি কোৱা?
অ',
আমাৰ গোটোজনৰ পাৰ্টি নিদিলে যে?
সেই এইটো উদ্বোধন মানে তোমাৰ এইটো মই চিক্ৰেটলি কৰিছোঁ নহ'লে মোক মানে দিগদাৰ আছে ন' অলপ
ইনকাম টেক্সে মানে তোমাক বহুত ধৰি থাকে চাগে ধৰিব ধৰিব এইবিলাক ব্যৱসায় চ্যৱসায় কৰি থাকা ইমানো হেৰি নকৰিবা মনে মনে চলোৱা যি কৰা কৰা। খালি ৰলচ ন' ৰেগুলেচনছ বিলাক চাবা দেই দিস্কুলৰবোৰৰ কিন্তু আজিকালি বহুত বেলেগ ভেলু চলি আছে
বা কৈছাই নে নাই নাই মই
নল'ইছে কিনিব পাৰিব
অ', পাৰি পাৰি মোৰ মানে কি না মই তোমাৰ মানে মই ফেক্টৰীটো কেনেকে খুলিলোঁ তাত বনোৱা কনোৱা নহয় আৰু তাই এক বুটালি অনা হয় আনি পেলাই বিক্ৰী কৰা হয় অ',
অ' হেভি ফেক্টৰী খুলিছা এইটো হেল্ল' হেল্ল' তই বেয়া নাপাবা দেই বিশেষ কাৰণ এটাত হাঁহি দিবলগীয়া হ'ল। তোমাৰ তোমাৰ কথাটো হাঁহা নাছিলো বাৰু এইফালে কিবা এটা চাই
কোৱা কোৱা
এই তোমাৰ কিন্তু ফেকটৰী টো ভাল লাগিছে কিবা এটা দেই এইটো মানে চাব গলে জিৰ' পাৰ্চেণ্ট ইনভেষ্টমেট হাড্ৰেড পাৰ প্ৰফিট হৈ আছে তোমাৰ।
উম, উম
সেই পাৰিলে আমাৰ তিনিআলি যে পিন দা পিন দোকানৰ ওচৰত অলপ ঘূৰিবাচোন তাতে বহুত ৰভৰ পৰি থাকে তলত।
দেই কি মই মানুহ চবতে ৰখাই থৈছো। বিশেষকে মোৰ কোন দিনাখন বেছি ভাল হয় জানা? এই যোনদিনাখন ক'ৰবাত পাৰ্টি চাৰ্টি হয় মিঠাই চিঠাই বেছিকে নিয়া হয় তেতিয়া
অ', সেনেকুৱা পাৰ্ডি ওচৰে পাজৰে তুমি বহুত পাব পাই যাব, তুমি সেইটো সেইটো তোমাৰ কিন্তু ফেক্টৰী কম ইণ্ডাষ্ট্ৰি বেছি হৈ আছে।
আৰু বা কৈছে নে মোৰ চবতকে অ', সেইটোয়ে সেইটয়ে চবতকে মোৰ বেছিকে প্ৰফিট কেতিয়া হ'ল জানা?
কেতিয়া?
এই অলপ দিনৰ আগত যে ইলেকশ্যনটো হৈ গৈছিলে
অ'।
এই ইলেকশ্যনত?
পেকেট লাঞ্চ।
পেকেট লাঞ্চ, দৰং কলেজখন গোটেইখন, দুই তিনি পাক ঘূৰি দিছোঁ
এই বা!
দুই ট্ৰাক ওলাই গৈছে।
কিমান লৈছে?
দুই ট্ৰাক।
যথেষ্ট খিনি ওলাইছিল।
এই বা গৈছাহি নে?
বা দুই ট্ৰাক ধেমালি নেকি, তুমি সেয়া দি কিমান, কিমান তুমি ভবা চোন কিমান কাম কৰিবা, তুমি কিমান বেছিব পাৰিবা।
মই দুই ট্ৰাক লৈ পেলাই বিছডাল ভৰাওঁ, পঞ্চাছ টকা থাকে।
তুমি এটা কথা কোৱাচোন মোক, তুমি যে পাৰ পিচ কেনেকে আছিল কোৱা?
পাৰ পিচ নাই, বিছটা, বিছটা পিছ পঞ্চাছ টকা পেকেট।
বিশটা পঞ্চাশ টকা হ'ব যিহেতু ডাঙৰ, ডাঙৰ। উম, ভালে কৰিছা, বিশ তাত পঞ্চাশ পেকেট
মানে মোৰ ল'ব আৰে, আৰে মোৰ ল'বৰডালেদি মানে তুমি হাতী দুটাও বান্ধি থ'ব পাৰা।
অ'। তোমালোকৰ চাগে গৰু ছাগলী ঘৰৰ ৰবৰ দিয়ে এৰাল দিয়ে।
অ', নিশ্চয়, আমাৰ ঘৰৰ ওচৰত
মন হঁতৰ কুকুৰটো মানে তোমাৰ ৰবৰদি বান্ধোতেহে মানে দেহ ত্যাগ কৰিলে ন'?
উম।
মন কুকুৰ এটা আনিছিল নহয়, জাৰ্মান নাছাফাৰ তোমালোকৰ ৰবৰ দিয়ে চাগে বান্ধিছিলা, তেতিয়া মানে চাগে অলপ মানে মৃত্যু বৰণ
উম, উম, বিশেষকে আমাৰ এডোখত কাপোৰ মেলিবলৈ ন'
আহ।
কাপোৰ মেলিব হ'লে মানে আমাৰ ঘৰলৈ যায় আৰু একে গোটেই লবৰখিনি উলিয়াই আনে।
ৰবৰে একোচা লৈ আহে চাগে।
এই বা লবৰ একোছা, কৈছা নে মোৰ লবৰ সেনেকা ষ্ট্ৰং দুটা মানুহ জঁপিয়াই দিব পাৰে।
বাপ্পৰে, বাপ, ধুনীয়া, ধুনীয়া। তোমাৰ ফেক্টৰী টো কথা শুনি ভাল লাগিছে তোৰ কামটোতো মোকো সোমোয়াই ল'বাচোন মইও কিবা এটা চলিম। তুমি দৰমহা কেনেকে দিয়া?
এই বা, মোৰ যদি তুমি, এক, এক ট্ৰাক বুটালি দিয়া
অ'।
এক লাখ টকা।
হে?
উম।
এ, তোমাৰ হেৰিটো দিবাচোন, মই কাইলৈ বায়'ডাটাখন দি আহিম তোমালোকৰ তাত।
ইয়াত আমাৰ বায়'ডাটা দিব নালাগে তুমি, তোমাৰ তোমাৰ খালী বেলেগ একো নাই, হাতত যদি একো ফ্ৰেকচাৰ-চেকচাৰ নাই তেনেহ'লে কামটো হ'ব, নহ'লে নহয়।
মানে ককালটো বিষ থাকিব নহ'ব তাতে, যিহেতু বুটালিব লাগিব।
মানে আমাৰ ইয়াত এটা তোমাৰ, চিটি স্কেন কৰা হয়।
অ' চিত্ৰাওশি বাপ্পৰে বাপ চিটি স্কেন নাছিল নেকি?
বেলেগ যে হেৰি এক্স্ৰাই। হেল্ল' ভাত্ৰী ক'লে গ'লা।
নহয় নহয় আমাৰ ইয়াত মানে চিটি ইচকেনো কৰা হয় কাৰণ তোমাৰ
যাতে ব্ৰেইনত মানে একো ৰবৰ থাকিব নহ'ব আৰু ন।
সেইটোৱে, সেইটোৱে
ঠিকে আছে বাৰু, তোমাৰ লগত কথা পাতি বৰ এটা ভাল লাগিলে। যিহেতু মই ৰাতি তোমাৰ লগত কথা পাতিলো, তাৰ মানে বিপক্ষে মই ধৰা এটা চাকৰিও পালো তোমাৰ পৰা মই কাইলৈ যাম দিয়া এপাক।
উম, উম, আহিবা।